উ
শুনিছা ছাউণ্ডটো মই শুনা নাই কিন্তু তোমাৰ ছাউণ্ডটো। এ নাই তোমাৰ অকণ নেটৱৰ্কতটো বেয়া হৈছে অঁ এতিয়া শুনি আছোঁ কোৱা এতিয়া নাই অ শুনি আছোঁ কোৱা।
অ পিছে মই মানে বিজনেচ এটা কৰিম বুলি ভাবিছোঁ পাৰ্টনাৰশ্বিপত কৰিবা নেকি?
কৰিম কিহৰ বিজনেছ কৰিম বুলি ভাবিচা?
এই মানে এনেকা গাহৰি ফাৰ্ম এখন খুলিব লৈছোঁ গাহৰি, ব্ৰইলাৰ ছাগলী গৰু এনেকে মানে খুলিম বুলি ভাবিছো। একেবাৰতে মানে তেওঁ মানে কৰিলে অ তুমি পাৰ্টনাৰশ্বিপত কৰিব পাৰিবা নেকি আমাৰ আৰু মানে ল লত লগৰ আৰু এটা আছে বাৰু এনেকে ডাঙৰকে খুলিমতটো মানে লগৰ আৰু দুটামান পাৰ্টনাৰশ্বিপ ত কৰিব মানে, তোমাকো কলো মানে তুমি কৰিবা নেকি?
বেছি পাৰ্টনাৰশ্বিপত কৰিলে বেয়া হয় কথাটো গম পাইছা।
সেইটো হয় বাৰু মানে মই মোৰ মানে ভাল লগৰ আৰু মানে কি এটা এটাই মানে লগৰ মানে আৰু এটা সি কৰিম বুলি কৈছে মানে এই কাৰণে তাকো সেই কৰি লৈছো তো তোমাকো ক'লো মানে মই। মানে টোতেল তিনটা হ'ব আৰু কি কৰিবা নেকি?
কোৱাত বাতে হেৰি আছে মানে এইটো ইণ্টাৰেষ্ট আছে।
হা
উম পিছে পইচাটো পইচা পাতি কথা কিমান আহে?
পইচাটো বাৰুতো বৰ্তমান মই হিচাপ কৰা নাই হিচাপ কৰি মই তোমাক কম ন।
অ ক'বা ক'বা।
মানে মোৰ জেগাতটো চাই থৈ দিয়া আছে বাৰু এনেকা খালি জেগাই বাৰু ধুনিয়াকে মানে গাহৰি ফাৰ্মৰ অকমান ইস্মেল মাৰে ন, মানে অকন ধৰ মানুহৰ অকন এ আ কি বুলি কয়? প্ৰাব্লিকৰ অলপমান এয়া হয় ন বেয়া পাই ধৰ এনেকা। সেইকাৰণে মানে অকণ দূৰত অকণমান দূৰত খুলিবলৈ মই জেগাতো খুলিছো বাৰু ম চাই মাতিটো চালো বাৰু মই।
উম
সেইকাৰণে
অ অ এইকাৰণে ন? অ মাটি খিনি মোৰো অলপ আছিলে মাটি তাতে যদি কৰিব পা হঁতেন সেইটো বেছ ভাল হেতেন, নে কি কোৱা?
মই মানে চালো মই মানে চাই মেলি থৈ দিলো মানে এ দী আহিছে মানে ঘৰ চৰ বনাই থৈলো তাত মানে।
অ এতিয়া মানে আমি পইচাটো দি পেলাই মানে সেইটো বস্তু টো ভাৰালেই হ'ল আৰু ছাগলীয়ে গৰু হেৰি
উম উম প্ৰথমতে লছ হ'ব বাৰু কেইদামান পাচত তাৰপিছত ভালকে চলিব আৰু।
এনেই তুমি কোনটো হেৰিত বেছি গুৰুত্ব দিম বুলি ভাবিছা?
গোটেইকেইটা দিব লাগিব, প্ৰথমতে গাহৰিতটো দিওঁ নেকি বেছি গুৰুত্ব।
অ', লোকেল মুৰ্গী পুহিবা নে ব্ৰইলাৰ পুহিম বুলি ভাবিছা?
বইলাৰ বইলাৰ।
বইলাৰ পোহা যদি আমি ফেক্টৰীৰ পৰা হেৰি কৰি লওঁ নিকি নে কি কোৱা, কনটেক্ট কৰি লওঁ নেকি?
অ', সেইটোৱে কৰিবলাগিব উপাই নহলে।
উপায় নহ'লে নহয় মানে সেইটো কৰিলে বেছি ভাল হয়। আমাৰ কাৰণ লোকচান কম হ'ব, এতিয়া আমি যিহেতু নতুন কৰি আছো ন নিজৰ ওপৰত যদি ৰিক্স লৈ কামটো কৰো
উম, সেইটো হয় বাৰু।
দিগদাৰটো বেছি হব এতিয়া।
অ' অ', সেইটো হয় বাৰু, কিন্তু এতিয়া প্ৰথমতে লছ হব, তাৰছত আও আকৌ ভালকে তাৰ পিছত চলিব আৰু ভালকে ন।
উ, সেইটোয়ে ল এতিয়া লছটো আমি যেতিয়া কামটো কৰিম এতিয়া লছটো লৈ ভয় কৰিলেতো কাম কোৱা নহ'ব।
নহয় নহয় নহয়।
উম, এতিয়া আমি লোকেল মুৰ্গীও ফামটো খুলিও নে কি কোৱা? লোকেল মুৰ্গী যিহেতু দামটো অলপ বেছি।
অ', পাৰি খুলিব পাৰি পাৰি।
আৰু মানুহ ইমান কামতটো নকৰে লোকেল মুৰ্গী, বুইছা মানে লোকেল মুৰ্গীটো আমি ইমান দাম খানা পানীও দিব নালাগে বাৰুতে। এৰি থলেই আমি পইচা টো পাৱা হেৰি পাই যাম।
অ' অ' অ'।
আৰু লগতে যেতিয়া আমি যেতিয়া হাঁহৰ ফাৰ্ম এখনো খুলিব পাৰোঁ।
উম। এয়া চব মে আমাৰ প্ৰথমতে এইটো কৰিলো লাষ্টত লাষ্টত লাষ্টত কি হয় বা সেইটো মানে চাই মেলি খুলিম আৰু ন।
অ', হাঁহটো খুলিব পাৰিলে কিন্তু ফাইদা আছে কাৰণ এতিয়া বিহুৰ দিন মানুহে হাঁহ বিচাৰি ফুৰে খাবলৈ নাপায়েই। বেছি
সেইটো হয়তো হয় বাৰু।
হয় অ', তোমাৰ চাউডতটো মানে অকমান দেৰি দেৰি অহা নিচিনা লাগিছে কিবা নেট টৰ্ক ইছু হৈ আছে নেকি?
নাই নাই নাই, এ-এতিয়া শুনিছা নে?
অ', এতিয়া শুনিছো বাৰু তোমাৰ কথাটো।
অ', এতিয়া কি বুলি কয় খুলিম আও ন পাটনাৰ হিচাপত দুটাই মিলি, তিটাই মিলি পেলাই।
উম, এতিয়া গৰুটো দামটো অলপ বেছি হ'ব এইটো কাৰণ গৰুটো আমি বেছি নিকিনো নে কি কোৱা?
নাই মানে কমকে আনিম গাহৰি আৰু মুৰ্গীও লৈ আহিম বইলাৰো তেতিয়া ধৰ ভালকে চলি যাব আৰু ন।
অ', এইটো ছাগলীতো মোৰ মানে চিনাকী মানুহ এটা আছে মানে সি মোৰ দচজনী ছাগলী আছে, সেইটো আ মানে সি পুহিব নোৱাৰা হৈছে। সি আধি দিম বুলি কৈ আছে, আধিত লবা নেকি?
অ', লব পাৰি একো নাই।
মানে কি হব জানা তেতিয়া লওঁ তেতিয়া আমাৰ পিছলৈ মানে পইচাটো সেইটোত বাচি যাব কাৰণ সিতিয়া যদি দুটা পোৱালি দিয়ে তেতিয়া এটা আমাৰ এটা সিহঁতৰ হব।
অ সেইটো হয় বাৰু খোৱা বোৱাটোৱে বেছি, অ অ সেইটো হয় মানে খোৱা বোৱাটো যত্ন ল'ব লাগিব আৰু
উম খোৱা বোৱাটো যদি যত্ন লৈ লওঁ আমাৰ যেতিয়া দছটা পৰা যদি বিছটা কি দছজনী ছাগলী যদি দুটাকো পোৱালি দিয়ে বিছটা হ'ব
অ সেইটো হয় বাৰু
বিছটা পৰা আমিটো পাঁচ সেইটা পোৱালি পায়ে যাম দছটা পোৱালি পায়ে যাম। দছটা
পাম পাম পাম পাম পাম নিশ্চয় পাম
আৰু যদি আমাকে পুহিব দিয়ে তেতিয়াতো আম আৰু আধা পইচা পাই যাম মানে সি তেতিয়া পাঁচটা হে পাব পোৱালি বুজিছা কথাটো
অ সেইটো হয় মানে মানে অকমান মানে প্ৰথমতে লছ হ'ব তাৰপিছত তুমি ভালকে চাই থাকিলে সেইটো ভালকে হেৰী হ'ব আৰু অহ
এ লছ নহয় যেতিয়া আমি প্ৰথমবাৰ পোৱালি দিয়াৰ পিছতে গোটেই ছাগলী খিনি ঘূৰাই দিওঁ পোৱালি খিনিটো আমাৰেই হৈ যাব। অ এক বছৰ পিছতটো আকৌ পোৱালি দিবই ছাগলীয়ে টো দুটা কৰি দিয়েই মানে কম চে কম আৰু এতিয়া যদি গৰু পোহা হতে গাখী গাখীৰো ওলাব গাখীৰো বেচিব পাৰিম আমি
হয় গৰু পুহিলে ধৰা গাখীৰ চাখীৰ বেচি পেলাই ধুনীয়াকে তাতো ওলাব ন কেইটামান
অ মহ এজনীও লৈ আহো নেকি নে কি ক ম'হ এজনী ল'লে বেচি ভাল হ'ব নেকি তেতিয়া গাখীৰটো মানে বহুত ভাল গাখী খী পাই বোলে মহত
তোৰ চিনাকি আছে নেকি মৌ এনেকে বেচা।
মহটো দাম পৰিব দেই পঞ্চাছ হাজাৰ ওপৰ পৰিব এজনি মহত
হ'ব বাৰু মই লৈ আহিম একো নাই লৈ আহিম কিন্তু প্ৰথমতে এইকেইটা খুলি লওঁ এইকেইটা অকণ ওপৰলৈকে যাৱক চলোঁ একখন তাপিছত তাপিছত আনিম
নাই মানে মই হেৰী ভৱিষ্যতৰ কথা কৈছোঁ এতিয়াৰ কথা কাৰণ আমি এতিয়া যদি ভবিষ্যতৰ কথাটো ভাবি থ, তেতিয়া বেছি ভাল হয় বুয়িছা
উম উম সেইটো হয়। অ সেইটো হয় বাৰু।
মানে ভৱিষ্যতত যদি আমি যদি এইবিলাক কাম কৰিব পাৰোঁ আমাৰ ফাৰ্মখন বহুত ডাঙৰ হৈ যাব।
অ অ অ তুমি এইপিনে আহচোন কথা এটা কওঁ
অ তাই তোমাক আমি দুটাই এ পাটনা এইটোৱে অকল মিটিংখন দিব লাগিব ন মানে কেনেকে কি ত মই তাইৰ লগৰটোক মাতি দিম তু তুমিও আহি যাবা আমাৰ ঘৰলে আমাৰ ঘৰতে কথাটো পাতি ল'ম ন।
অ এতিয়া ফাৰ্মটো যদি খুলি আছোঁ আমি যদি মুৰ্গী ফাৰ্মৰ তলত যেতিয়া আমি এখন ফিচাৰী খুলি দিব পাৰোঁ তেতিয়া বেছি ভাল হ'ব।
অ হ'ব বাৰু একো নাই খুলি দিম তুমি এতিয়া মানে এতিয়া প্ৰথমে আমি ডিচকাচটো কৰি লোৱাটো বেছি ভাল আৰু
এতিয়াই ডিচকাচটো কৰি ল'লে বেছি ভাল হয় নেকি তেতিয়া আমি তাতো ভালকৈ তেতিয়া ক'ব পাৰিম মানুহক মানে যোনকেইটা ল'ৰা আহিব এইটো মও চিনি নাপাওঁ বৰ্তমান কোন আহিব।
অ হ'ব আমি, প্ৰথম আমি ক, শুনা নগ'ল। মানে তহঁতৰ, প্ৰথমতে ডিচকাচটো কৰোঁ চোন আমি এনে কি কয় পিছত দেখা যাব আৰু আজি বি কথাটো
অ তোমাৰ অকণ নইজটো বেছি হৈ আছে অকন আঁতৰত যাব পাৰিবা নেকি?
অ হ হ আহিছোঁ আহিছোঁ এতিয়া কি বুলি কয় পিছে মন চন খাইছে নে নাই?
হে
মদ চদ খাইছা নে নাই
মল।
উম
মলটো নোপোৱা হৈ গৈছোঁ নহয় এতিয়া গাঁৱত নাপায় এতিয়া খাবলৈ এতিয়া পালে খাম আৰু।
অহ, এই বনাই আছে বাৰু খাব পাৰিবা।
অহ - অহ - অহ
তে তুমি কাৰ কাৰখন লোৱা বুলি শুনিছিলো ল'লা নেকি?
নাই -নাই ল'ম সেইটো তোমাৰ বিজনেচত পইচাটো গোচি যাব যেতিয়া কাৰ ল'ব নোৱাৰিম আৰু অহা বছৰলৈ ভাবিব লাগিব। অহ, ভালেই কৈছা। পাছে কি ল'লা?
এ বলেৰ খন ললো।
হম
মানে এনেই আমাৰ ফেমিলি কাৰণে সেনেকে চলাব কাৰে লৈছো আৰু মানে ফুৰিব যাম বুলি ভাবিছো যাবা নেকি কাইলে যাম মানে কাইলে যাম এনেই পিকনিক ভোজ এটা খাম বুলি অহ, এই ভালুকপুং যাম বুলি ভাবিছো ভালুকপুং যাবা নেকি?
অহ, ভালুকপুং গলে ভোজ তাও খাই দিম তাতে নে কি কোৱা?
হ'ব ভালুকপুং হৈয়ে যাম মোৰ গাড়ীখনকে লৈ যাওঁ ধুনীয়াকে আমি কেতাই খাই -খাই দিম আৰু ন'।
অহ - অহ মোৰ জন্মদিনো আহি আছে অহ জন্মদিন আছে জন্মদিনতে তাত জাম। জন্মদিনো আহি আছে মোৰ জন্মদিনো তাতে পাতি দিওঁ নেকি?
হ'ব বাৰু একো নাই এ মোৰ বাৰ্থডে টো ওঠৰ আগষ্ট তাতে পাতি ধুনীয়াকে খাই মেলি দিয়া আৰু ন' বাৰ্থডেটো পৰহি আছে বাৰো কাইলে ওলাম বুলি কৈছো কাইলে ওলাম। হয়
অহ, তোমাৰ চাউণ্ডটো অক ক' অকণ ফাটি- ফাটি অহা নিচনা লাগিছে অহ এতিয়া কোৱা
অহ, কাইলে উলাই দিম ভালুকপুংলে লল লগৰ -লগৰ চাৰিটামান যাব।
অহ, যাম দিয়া একেলগে। এতিয়া পইচাটো কথা অহ বস্তুও খাম এতিয়া পইচাটোৰ কথা কলে ভাল লাগে। কাৰণ যা যিহেতু গাড়ীত
পইচা উঠাম পাঁচশকে উঠালে হৈ যাব।
পাঁচশকে উঠালে হৈ যাব কি থাকিবা নে গুচি আহিবা এদিন চাই মেলি? চাই মেলি গুচি আহিবানে কি এদিনতে?
তাত খাম ধুনীয়াকে ফটো পাতি উঠিম ধুনীয়া ফটো উঠি পেলাই ভোজটো খাম হৈ যাব।
সন্ধিয়া মানে গুচি আহিবা সন্ধিয়া মানে গুচ গুচি আহিবা মানে।
অ', -অ', সেই সেইটোৱে ভোজ - চুজ খাই গুচি আহিম আৰু।
অহ, কিবা এটা ভাল কৈছা বাৰুতে মানে আকৌ থাকি দিলে দিগদাৰ হ'ব। ঘৰৰ মানুহ চিন্তা কৰি থাকে বাৰুতে ক'লো গোল ল'ৰাটো
সেইটো হয় বাৰু সেইটো
আৰু অহ, গম পাইছো আৰু এটা তোমাক যে কথা কৈ আছিলে ফিচাৰী কথাটো যে
আহ
এইটো কাৰণে পুখুৰী এটা চাব লাগিছিলে বুইছা মানে এইটো মই অতি সোনকালে- সোনকালে খুলিম বুলি ভাবিছিলো। ফিছাৰিটো
হ'ব বাৰু নাই কি কৰিব লাগিব মই নাজানো মানে সেইটো কথা ইমান এটা সেইটো বিজনেচ
অহ -অহ মানে ফিচাৰী খুলিবলৈ এতিয়া আমি প্ৰথমে এটা পুখুৰী চাব লাগিব।
উম
পুখুৰী চোৱা পিছত আমি হেৰি কৰিব লাগিব কিআছিলে মাছ দিব লাগিব কি মাছ দিলে ভাল হ'ব আমি লোকেল মাছটো দিওঁ নে হেৰি জনটো
লোকেল মাছটোোৱে দিব লাগিব এতিয়া মানে বেছিকে মানুহে লোকেল মাছটো খাই ন-
লোকেল মাছটো খালে মানে লোকেল মাছটো বাঢ়িবলৈ অলপ টাইম লাগে বুজছা কিন্তু।
নাই নাই এয়া দিও পামপ্লট কচ মানে তাৰপিছত আকৌ এনেকে বাহু এনেকে দি দিওঁ মাছ ন- আহ সেইটো এ নে বজাৰত বেছি সেইটোয়ে চল হয় ন সেইকাৰণে কৈছো মানে-
অ তোমাৰ এটায়া কোনোবা চিনাকি আছে।
চিনাকি আছে আছে আছে মানে। আছে আছে আছে তাক মই ক'ব লাগিব। এ কাইলে ৰাতিপুৱা ফোন মাৰিম মানে মই-
অ ফোন কৰি জনাবাচোন মোক কি! কয় লৰাটোৱে পিছে লৰাজনৰ নামটো কি আছিলে
লজৰ নাম ত এইয়া বিলু
বিলু আছে
উম উম উম
কাইলৈও এইফালে মাাততি দিবচোন তেতিয়া মাছৰ কেজিটো কিমান হয় সেইটো সুধিব পাৰিম
অ খুলিব পাৰম পাৰম
উম তোমাৰ ওচৰত এলেছ আছে নেকি মানে মাতটো শুনা নিচনা লাগছিল। অ কথা এ কথা এটা শুনা তোমাৰ ওচৰত এলে এচ আছে নেকি?
আহ আছে।
অ মানে তাৰ মাতো চুনি অলপ শুনা নিচিনা লাগি যে সেইকাৰণে সুধিলো বেয়া নাপাবা।
নাই নাই নাপাওঁ।
অ অ পিছে ঘৰলৈ কেতিয়া যাবা।
এই যাওঁৱে আৰু ঘৰলৈ যাওঁ এই কলটো ফোনটো যাওঁ আৰু ঘৰলৈ
অ অ ময়ও এই ঘ ৰাস্তা ফালে ওলাই আহিছো অলপ খোজ কাঢ়িবলৈ
অঁ অঁ।
মানে ভাতটো খাই খোজকাঢ় দিলে মানে মানে। ভাতটো খাইেলাই য অলপ খোজকাঢ়িয়তি হমো হৈ যায় টা ধুনীয়াকৈ
আহ আহ হজম বোৰু কেতিয়াবাতে হ'ল বাৰু মোৰ।
মোৰ নাই হয়য় যে মই অলপ আগতে খাই উঠিছোহে যিহেতু সেইকাৰণে মোৰ এতি খোজকাঢ় দিম অলপ তাৰপাছত ঘলেগৈ ধুনীয়াকৈ প দিম।